হেল্ল' হেল্ল' অ শুনা পাইছো কি কৰিছা
এইয়া ভাত কেইটামান খালো বিল এখন আছিলে বনাবলে বিল খন বনালো উম খাই দিলো ভাতটো আজি মানে মই নাই বনোৱা মায়ে বনালে আৰু নন্দ জনীয়ে চিকেন বনাই দিলে লৰাক আৰু মই খালো আপোনাৰ ৰাজমাহৰ তৰকাৰি দি তাৰ পিছতে সেনেকে সেকানে অকন সোন
অ অ আমাৰো বাৰু খালোঁ খাই পেলাই তোমাৰ এইয়া অ অ খালোঁ বাৰু খাই তোমাৰ এয়া মই বোলো কি কৰিছে খবৰ এটা লওঁ তোমাক সেইকাৰণে ফোন কৰিলোঁ তাৰপাছত তোমাৰ বৰষুণ দিছে নেকি তোমালোকৰ
দিছিলে অলপ অলপ মই অফিচত থাকোতে আপোনাৰ উম অফিচত থাকোতে একদম দুৰ্বাল বৰষুণ আহিবই পৰা নাছিলো তাৰপিছত আঠতা মান বজাতহে আহিছো
অ টাউনৰ ফালে বৰষুণ আমাৰ এইটো বহুত জোৰছে দিছে অ কৈছে মোক কৈছে টাউনৰ ফালে বহুত জোৰচে বৰষুণ দিছে কিন্তু আমাৰ ইফালে বাৰু ইমান বৰষুণ তেনেকে নিদিলে এনেই অ অকণ অকণ পেলাইছে কিন্তু ইমান বেছি নহয় আৰু মানে
উম
বৰষুণটো দিলে অকণ বাৰু ভালেই হয় কাৰণ একেবাৰে ইমান একে গৰম পেলাইছে বাবা বৰষুণতে একেবাৰে
মোকটো বেছি মাৰিলে
বেছি মাৰিছে সেইটোয়ে সেইকাৰণে ঠাণ্ডা পৰিব
উম
ৰদ দি পেলাই ৰ'দ বহুত বেছি দি দিয়ে যে সেইটো কাৰণে একে বহুত গৰম উঠি যায় একে মানে কিবা গোপ গোপীয়া গৰম এটা উঠি
উম মেইন কথা হ'ল কি মানে কি হেৰি বৰষুণ দিলে বৰষুণে দি থাকে ৰদ দিলে ৰদেই দি থাকে।
সেইটোৱে। বাকী তোমাৰ হেৰি ভাওনা হেৰি চালা হেৰি?
নাই -নাই মই এদিনো চাব যোৱা নাই অ,
নগলা?
ওহোঁ।
অ, আমাৰো এতিয়া তোমাৰ কাইলৈ পৰহিলৈ হ'ব নাম গোৱা ভাওনা। আমাৰ বাৰু দু-দুদিনীয়া আমাৰ তোমালোকৰ তাত কেইদিনীয়া হৈছিলে?
আমাৰো দুদিনি হয় আগদিনাই হয় আৰু পাচদিনাও হয়।
অ, আমাৰ ইয়াতো সেই এদিন মানে প্ৰথম নাম গোৱাৰ দিনাখন মাইকী মতা মানুহৰ পিছৰ দিনাখন মাইকী মানুহৰ মানে দুদিন পাতিছে।
উম- উম
তাৰপাছত তোমাৰ সেই দুদিন তাৰপাছত আকৌ পানী তোলা সভা তিনিদিনীয়া এতিয়া তাক একে বৰষুণ মানে অকণ বতৰটো যদি অকণ ঠাণ্ডা কৰে যাবলে ভালে হয় কিন্তু কে বহুত ইমান ৰ'দ দিয়ে ইমান গৰম উঠে বা- বা একে তোমাৰ একে যাব যাবলৈকে চিন্তা এনে যদি- এনে যদি হোৱাহেঁতেন তোমাৰ অকণমান বৰষুণটো মানে দি থাকিলে মানে কি আৰু বতৰো অকণ ভাল কৰিলে যাবলৈ ভাল তোমাৰ এ বহুত একে জুৰচে ৰ'দটো দিয়ে গে যাবলৈ ওলাই যাবলৈ মনে নাযায় চাবাচোন তোমাৰ এতিয়া অফিচত সোমোৱাৰ পাছত ওলাব মন নাযায় চাগৈ?
উম, নাযায়- নাযায় সেইটোৱে একদম।
কেনেকে মানে গৈ পেলাই মানে সোমাই লওঁ আৰু তেনেকুৱা লাগে চাগৈ ন?
উম, মানে কি ভাওনা-চাওনা চাবলৈ মোৰ মন যায় কিন্তু কি হ'ল জানে ল'ৰা স্কুল থাকে যে, মই নিজেও ৰাতিপোৱা সোনকালে উঠিব লাগে সেই টোপনি খতি কৰিলে পাছদিনা গাটো কেনেকোৱা লাগে ভাবকচোন?
সেইটো হয় বাৰু এনেই স্কুল- চিস্কুল বন্ধ থাকিলে বাৰু দেওবাৰ শনিবাৰ ধৰত পৰিলে শনিবাৰে চাই পেলাই দেওবাৰটো ধৰক শুব পাৰি অকমান তেতিয়া ধৰা ভাল হয় কিন ত' এনেই স্কুল বাৰত তোমাৰ হ'লে মানে অকণ ক্ষতি হয় বাউ কাৰণ তোমাৰ উঠিব ৰাতিপ পোৱা সাৰে পোৱা নাযায় নহয় আৰু উঠিবও নোৱাৰি গা চা বেয়া লাগি যায় মানুহৰ তেনেকুৱা অকণ দিগদাৰী হয় আৰু ল'ৰা -ছোৱালীটো আৰু দিগদাৰী হয়।
মোৰ মানে দেওবাৰ বুলি কলেও টেনচন হয় কিয় জানে মই নিজেও ডিউটি যাও যে সেইটো কাৰণে মানে দেওবাৰে কাম এগাল মান থাকে যে বেছি দেৰিলৈকেও শুব নোৱাৰো না।
শুল দেওবাৰে শুলে কি হ'ব তোমাৰ গোটেই সন্ধিয়ালৈকে কাম কৰোতে যায় তোমাৰ তাৰমানে কামেই নহয় গৈকৈ। কাম কৰি-কৰি তোমাৰ এইফালে সেইটোৱেই। সেইটো বাৰটো আকৌ ক্ষতি হৈ গ'লে আকৌ তোমাৰ সেইটো এনেই যায়।
উম,
এইটো কাৰণে মানে
এইবাৰ দেওবাৰটোত মই
এইবাৰ দেওবাৰটোত মই বিছ কেজি মান আচাৰেই বনালোঁ ভোট জলকীয়া আচাৰ বনলোঁ আমৰ আচাৰ চা মোৰ আম মানে ঘৰৰ পৰা দি শুকুৱাই ধৰ সেয়া বনালোঁ তাৰপিছত ভাগ -ভাগকে বনাব লগা হৈছে ন'সেইখিনি এইবিলাক বা বিলাক ধুলোঁ। মছলাবিলাক আপোনাৰ ধেৰ মছলা লাগে ন' চব মছলা মই দোকানৰ পৰা যেতিয়া আনো আনা পাছত মানে ভালকে চাফা কৰি ধুই লও কমচ কমচে কম দছ বিধ মান মছলা মানে, মছলাৰ ভিতৰত ধৰি লওঁক জলকীয়া, সৰিয়হৰ পৰা ধৰি মানে গোটা জিৰা পৰা ধৰি কালা জিৰা পৰা ধৰি আজৱাইন, মিথি গুটি পাণ মছলা পা ধৰি চব দিওঁ না।
অ সেইবিলাক
সেইখিনি কমপ্লিট ধুই শুকুৱাই, উম।
আকৌ নুধুলেও তোমাৰ বেয়া লাগে নহয়। নুধুলে তোমাৰ কি হয় বালি-বালি লাগি যাব ন?
বালি-বালি বুলি কথা নহয়। বস্তুটো কি হয় জানে? ধুই যেতিয়া শুকুৱাই লওঁ বস্তুটো লাষ্টিং কৰে। ধুই শুকুৱাই পেলাইটো অকণ ভাজি লওঁ মই সেইটোও একো নাই। কিন্তু বালি-বালি ইমান লাগে নালাগে নাজানো। মই যেতিয়া ভাল দোকানৰ পৰা আনো মানে বিজয় ভাণ্ডাৰ বুলি আমাৰ ওচৰতে দোকান এখন আছে। তাৰপাই আনো। উ কিন্তু উম লেতেৰা নাথাকে। তথাপিও মই ধুই লওঁ, কাৰণ সেই বস্তুটো কি হয় জানে? ৰ'দত দিয়ে কিবা ভাল হৈ থাকিবলৈ কেমিকেল দিয়ে। সেই বস্তুটো গুচি গ'লে কি হ'ব আপোনাৰ এই উ- উম, আচাৰটো নষ্ট নহয়।
নষ্ট নহয় সেইটোৱে, সেইটোৱেই। সেইটো মানে কি আৰু এনেও খোৱা বস্তু অকমান ধৰা ভালকৈ ব উম।
উম, গা পা খিনি ধুলো।
পুৰা পা সেয়া পুৰা আচাৰ বনালা?
উম, ডাব্বা বিলাক ধুই পেলাই ৰ'দত শু শুকুৱাইছো। শুকুৱাই আকৌ মুচিছো। মুচি পেলাই আপোনাৰ ঘি আৰু এইটো উ কি কয় কইলাৰ কইলাৰ দি পেলাই আপোনাৰ ধোঁৱা উলিয়াই পেলাই ধোঁৱাটো স্কিম দি লওঁ বটলটোত। মেহনত আছে না বস্তু? এইবাৰ দেওবাৰটো মানে চানদেটো নিজে খাবলৈও একো সময় নহ'লে সেইখন কৰ তেই গ'ল, চাফ চিকুণতো ঘৰৰ কাম থাকেই, বাচন ধোৱা, কাপ পোৰ ধোৱা পৰা ধৰি ঘৰ সৰা, ঘৰ মোচা কিন্তু মানে এক্সট্ৰা কাম বুলিবলে একো নহ'ল। ধৰি লওক ঘৰত থাকিলে ধৰি লওঁক চুক কাম মাৰি চাফা কৰা সেইবিলাক নহ'ল। মানে নৰ্মেলি যেনেকে কৰো সেইখিনি কাম কৰিলো। সেইখিনি কাম কৰি পেলাই চব মানে দিনটো আছ আচাৰ বনালো একদম। তাৰপিছত আকৌ উম। ভাবিছিলো ল'ৰা কক অকমান ফুৰাবলৈ উলিয়াই নিম দেওবাৰ বুলি। অ', দেওবাৰ বুলি ভাবিছিলো ল'ৰাক ফুৰিবলৈ উলিয়াই নিম, নিজৰে সময় নিমিলিলে। তথাপি ল'ৰা দিনতো তাক পঢ়াবলৈ বহি মানে পঢ়া নাই আৰু বহি থাকিব দিছো। টোতো তেতিয়া মানে ল'ৰাই বহি আছে যে সন্ধিয়া হ'লে মানে চাৰিটা মান বজাত সি শুই গ'ল। মই আকৌ পাঁচটা মান বজাত মোৰ ঘৰৰ পৰা আমাৰ তাত বৰসভা পাতে যে গোলাঘাট চাইদে। সেইটো চাইডে মানে বৌ এগৰাক কী মোৰ ইয়াৰ পৰা যায়। তাৰ পৰা মানে পকা মিঠৈ দি পঠাইছিলে, পকা মিঠৈ আনিব গ'লো। তাতে অলপ দেৰি বহিলো, কপি-চপি খালো। খাই কৰি ঘৰ অহালে টাইম লাগিলে। তাৰপা ঘৰত আকৌ সেয়া ভাত পানী খাই কৰি শুই গলো আৰু। মানে দিনটো এনেকেই পাৰ হ'ল।
নহয় আচাৰ বনাওঁতে সময় লাগেটো এইবিলাক।
অ, অ উম মচলা ভাজা, মিক্সিত মাৰা মিক্সিত মৰা বচ টো মিছ কৰা বৈয়ামে বৰামে ভৰোৱাত
ভৰোৱা সেইটোৱেটো আৰু সেইখিনি অকমান ভাজি ভাজি ল'ব লাগে। সেইবিলাক কৰোতে
উম আৰু বস্তুবিলাকৰ হিচাপতহে মোক মছলা দিব লাগিব, এগাল মান এনে বা কমাই ধালি দিলে নহ'ব না।
নহ'ব সেইটোৱে। সেইটোৱেই, তোমাৰ মানে জোখমতেহে বনাব লাগিব। তোমাৰ চব ধৰাচোন জোখমতে হ'ব লাগিব। নহলে তোমাৰ নহব।
আচাৰ লাগিলে কব দেই, জনাব। মই বিক্ৰীও কৰোতো। উম খাব, প্ৰথম প্ৰথম বাৰো কমাই নিব। কমাই নি পেলাই টেষ্টটো চাই ল'ব। ভাল পালে ধৰি লওক ভৱিষ্যতলে দিব পাৰিব না। এতিয়া বৰ্তমান আমৰ আচাৰ আমৰ আচাৰ আছে, বগৰীৰ আছ আছে, বাঁহ গাজ আছে, তাৰপাছত আপোনাৰ ভোট জলকীয়া আৰু এই কি কোনকোণী জলকীয়া বুলি কয়, আমাৰ সেইফালে ধান জলকীয়া বুলি কয়। সেইটো জলকীয়াৰ আছে সৰিয়হ দিয়া। তাৰপিছত আপোনাৰ জলফাই আছে সেইখিনি আছে। যোনতটো লাগে আপুনি কব। ভেজিটেবল খিনি বেছি দিন মানে বনাই ন থ'ও ম'ই।
সেইখিনি বেছিদিন বনাই থ'লে ভালো নহয় নেকি?
অ ভালো নহয়, মানে কোনোবাই অৰ্ডাৰ দিলে বনাই দিওঁ। নিজৰ মানে বেছি দেৰি বনাই নথওঁ, কাৰণ মানে অৰ্ডাৰ নিদিলে এনেই নষ্ট হয় ন। আৰু মোৰ মানে দিমান আচাৰত ভাৰাইটিজ আছে কিমান খাম আৰু আমলখিৰ আছে, জলফাই আছে, বগৰী আছে, বাঁহগাজ আছ ছে, আম আছে।
ইমানখিনি কোনখিনি কোনবিধ খাবা তুমি? তেনেকুৱা হয়, কোনবিধ খাবা মানে তুমি তেনেকে।
কেঁচা জলকীয়া বনাইছিলো জলকীয়া আৰু আদা দি অ কি চৰি নহৰু আৰু আদা দি। সেইখিনি মানে আপোনাৰ অলপ আছে আৰু, তাছতে সে সেইকাৰণে এইবাৰ মানে কম, বেছি মানে আইটেম বনাই থোৱা নাই মানে, সেইখিনি আছেই যিহেত এইবাৰ আমৰ খালি এতিয়া চিজেন না।
সেইটোৱে আৰু যোনখিনি মানে বেছ বেয়া নহয়। এতিয়া আম তোমাৰ জলফাই, আমলখি এইবিলাক তে অঁ জলফাইটো অলপ তোমাৰ মানে ভেঁকুৰ ধৰা টাইপৰ হৈ যায় ন, কিবা ক'লা টাইপৰ! এই মানে, বগা টাইপৰ হৈ মানে এখন জলফাইতটো কলা টাইপৰ হ'ব তাত তাৰ মানে তোমাৰ বগা হৈ যাব। কি যিমান তুমি ভিনেগাৰ দিয়া, কিবা দিয়া, তেতিয়াও তোমাৰ হয়েই। কিয় হয় নাজানো, কিন্তু বগৰীটো নহয় আৰু তোমাৰ আমটোও নহয়।
আ।
আমটো তোমাৰ মানে যিমান দিন থাকিলেও তোমাৰ যিমান পুৰণা আচাৰ হ'লেও, তোমাৰ আমটো বেয়া নহ হয় কিন্তু। সেইটো কাৰণে ভাল আৰু গাছ টেঙাটো বেয়া নহয় ইমান বাৰু
গাজ টেঙা এক একেবাৰে নহয়। সেইটো যে কিমান মোৰ গাছ টেঙা কমছেকম পাঁচ দস বছৰ পুৰণা গাছ টেঙাতো বনাই থোৱা আছে, আচাৰোতো টো আছে এই, টেঙাটো ও বনাই থোৱা আছে সেইটো যে একেবাৰে বেয়া নহয়।
বেয়া নহয় সেইটোও ভাল হয় আৰু বহুত কিবা মানে তেনেকুৱা বেমাৰটো খাই হ'বলা আৰু তেনেকুৱা মানে তোমাৰ।
অ অ অ গাছ টেঙাটো শুকুৱাই পেলাই যদি থৈ দিয়ে, এ আই চাই যে ওলাই।
ওলাই অঁ
আই যে বসন্ত ওলাই, তেতিয়া মানে ধৰি লওক হেনেকুৱা চিজনত খালেও ভাল। অ শুকনি কাম দিয়ে মানে আৰু ধৰি লওক বৰলে চৰলে যদি কামোৰে, অ বৰলে যদি কামোৰে তাৰ পানীটো আপুনি লগাই থলে, সেইটোও ভাল আৰু উম এই ডাঙৰ ডাঙৰ যিটো বেমাৰ মানে ধৰি লওক হাইব্ৰীড বেমাৰতো নামটো নকওঁ বাৰু, সেই বেমাৰটো কাৰণেও মানে ডক্তৰে খাবই দিয়ে।
অঁ সেইটোৱে, চোৱাচোন তেনেহ'লে কিমান এটা হেৰি হয় ন? পকাই বস্তু
তাৰমানে কি হয় জানে, মোৰ চিনাকি বৌ এগৰাকী এম ডাঙৰ বেমাৰতটো হৈছিলে একেবাৰে তাৰপিছতে আপোনাৰ। এই হেৰিয়ত অপাৰচন কৰিছিলে মুম্বাইত। অপাৰচন কৰাৰ পিছত তাত যে ডক্টৰে বাৰম্বাৰ কৈ পঠাইছিল মানে সেইটো বস্তু খাবলৈ। সেইটো কাৰণে মই গম পালো মানে নহলে গম পোৱা নাছিলো। আৰু মানুহে যে কি হয় জানে বিলাহীত। এইটো যে, আজিকালি বস্তু বিলাক কি হয় গেছত পুৰি পালে বেঙেনা হওক বিলাহী হওক খোৱা হয় হয়নেে! অ' সেই বস্তুতো জুইত পুৰি খালে অপকাৰ নকৰে কিন্তু গেছ। গেছত পুৰি খালে কিন্তু গেছটোহে ওলাই গেছটোতো কিমান ডাঙৰ হেৰি এটা হয়নেে।
সেইটোৱে মই সেইকাৰণে নাখাওঁ গেছত পুৰি। মই গেছত মই বহুত বেয়া পাওঁ মই মানুহে বহুতে বিলাহীটো পুৰি গেছত। পুৰি দিয়ে মই ভাল নাপাওঁ মই সেইটো গেছত বেঙেনা পুৰা গেছত ধৰা। আৰু বহুতে পাপৰ চাপৰবিলাকো মানে গেছতে পুৰি খায় এইটো। কিবা ভাল নালাগে মই ইমান টেষ্ট নাপাওঁ খাই পেলাই।
উম আজিকালিতো মানুহ বিলাকৰ বেমাৰ কিহৰ কাৰণে হৈছে মেইন কাৰণতটো হৈছে সেইটো। ধৰি লওক গেছত যিকোনো বস্তু পুৰি পেলাই খাই দিয়ে না।
সেইটোৱেই সেইটোৱেই সেইটো কাৰণে মানে তোমাৰ মানে চব মানে গেছতে। তে গেছতে তোমাৰ বেঙেনাটোকে পুৰিলে বিলাহীটোকে পুৰিলে। বিলাহীটো পুৰিয়ে তোমাৰ ডাইৰেক্ট সনা কৰি দিলে সেইটো মানে গেছৰ হেৰিটো। তেনেকৈ খোৱাটো ভাল।
উম উম লাগিলে কেৰাহিখনত অকমান ভাজি ল'ব লাগে। বস্তুটো কিন্তু মানে সেই গেছৰ মানে কি ওলাই গেছটো বা চিলিণ্ডাৰটো বা গেছ খিনিহে ওলাই সেই গেছ। খিনি তাৰমানে পুৰা মানে আমাৰ পৰা পেটলে গোটে বস্তুতোত সোমায় যায় না বিলাহী বস্তুটো এনেকুৱা। কোমল বা ভিতৰলৈ কে সোমাই যায় সেইটো আমি কিমান ডাঙৰ বস্তু খাই আছো কওকচোন আপুনি নিজে কওক।
সেইটোৱেই ঠিকে আছে বাৰু মই তোমাক আকৌ ফোন কৰিম বাৰু হেৰি কৰি। ওলাই আচাৰ আনিবৰ কাৰণে ন ঠিক আছে বাৰু দিয়া।
ওচৰত যদি কোনোবা থাকে আপুনি ফাৰ্ষ্ট বাৰত কৰি লওক কোনো কথা নাই কিন্তু জনাব হা মানে।